অ'
কি খবৰ?
ভালেই-ভালেই তোমাৰ কোৱা?
মোৰো চলি আছে ঠিক ঠাক
ঠিকে থাকে।
ঠিকে থাকে।
আহ দিয়া কত আছা?
মই ঘৰতে আছোঁ ভাত পানী খালোঁ।
অ খালা ন।
খালোঁ খালোঁ।
অ ময়ো এয়া খাই উঠিছোহে লাহেকে। মানে বিয়া এখন আছিলে তাৰ পৰা আহিছোহে এতিয়া খাই বৈ।
আচ্ছা আচ্ছা কাৰ কাৰ বিয়া।
এ মোৰ লগৰ এজন মানে মোৰ দাদা নিচিনাাই আৰু মোৰ দাদা এজনৰ মানে হেৰি বায়েকৰ কিবা বিয়া পাতিছিলে।
উম
সেয়াই খাই কৰি আহিছে এই মাত্ৰ।
অ। অ আচ্ছা আচ্ছা। মানে মই তোমাক মানে কল কৰিলো কাৰণ এটাৰ কাৰণে মানে।
অহ কচোন কি কাৰণে কল কৰিলা?
মই মানে এল এলন টি ফাইনেন্স যে কোম্পানীটো যে।
অ অ অ।
তাত মানে চাকৰি এটা পাইছো মানে।
অ অ।
মানে নাইন টু ফাইভ বুলি ক'ব পাৰা মানে।
অহ অহ
এ কর্পোরেট কাম থাকে যে।
অ', এই এইবিলাক মানে কামটো কি হয় মানে মোৰ দাদা এজন আছে মানে এইটো কাম কৰি আছিলে এনেকুৱা। মানে এইটো কাম বুলি নহয় আৰু নাইন টো ফাইভ ৰ যুনটো জব কৰি আছিলে মানে চাকৰি কৰি আছিলে।
হম।
এ তেওঁ মানে মই চাওঁ দেই মানে কি হয় মানুহৰ জীৱনত মানে পইচাটোয়ে মানে জৰুৰী হয় বাৰু সেইটো মই জানু। কিন্তু মান মানে অলপ নিজৰ লগতো অকমান মানে কিবা হেৰি হ'ব লাগে কাৰণ চোৱা এতিয়া পইচাটোৰ লগতে ধৰা এই বিলাক কাৰণ মানে-মানে মোৰ দাদাক চাও টো মানে সি বহুত অশান্তিত থাকে মানে কিবা। এইবিলাক বহুত টেনশনত থাকে বা ক'বালৈ ওলাই গ'লেও সি শান্তি নাপায় বা বহুত মানে চিন্তা ভাৱনা মানে মনত লৈ ঘুৰি থাকে মানে। মই এই কাম বিলাক মানে মোৰ ঘৰৰ পৰাও এবাৰ কৈছিলো কিন্তু মই তেতিয়া ভাবিলো নাই এনেকুৱা কামটো নকৰো। যি কৰিম মানে জীৱনত যাতে এনেকে কৰিম আৰু শান্তি যানে মানে কিবা কৰিব পাৰি লাগিলে লে সেইটো ব্যৱসায় হওক।
উম।
খালি মানে ইমানো এনেকে মোৰ মানে কৰিব মন নাযায়। তুমি এইবিলাক মানে কি বুলি কয়
এইবিলাকক তোমাৰ নৰ্মেলি তোমাক নাইন টু ফাইভ বুলি কয়।
উম, কৰ্পৰেট লাইফ নিচিনা হয় এইবিলাক হৈ যায় ন।
কৰ্পৰেট লাইফ হৈ যায় অ' ঠিক কৈছা।
এই সেইকাৰণে মানে এবিলাক কৰিব মন নাযায় মোৰ।
ইয়াত মানে তোমাৰ কষ্ট ঠিকেই হয়, কিন্তু মানে কষ্টটো মানে অনুযায়ী মানে পইচাটোহে মানে কম পোৱা যায়। পইচাটো ভালে পায়। সেইটো মানে কষ্টটো মানে বেছি মানে বুজি পাইছা?
হয় নেকি?
হয়-হয়। ইয়াত মানে তোমাৰ টাইম মানে তোমাৰ মানে চিন্তাতে থাকিব লাগে বা মানুহৰ কল আহে। সেইবোৰ এটেণ্ড কৰিব লাগে তোমাৰ। সেইটো বহুত মানে নিজৰ মানে নিজৰ মানে লাইফটো মানে-মানে ধ্বংস হৈ যোৱা টাইপ মানে হৈ যায়।
সেইটোৱে সেইটোৱে গম পাইছো। সেইটোৱে মানে মই অলপ ধৰিব পাৰিছো। কাৰণ মানে মই চাওতো মোৰ দাদাৰো মানে তেনেকুৱা অৱস্থা হৈ আছে। মানে কামটো কি হয় এইবিলাক দিনটো ধৰা তোমাৰ বিভিন্ন মানুহে ধৰা কল কৰিব তোমাক মানে ফোন চোন কৰিব। যি তি কথা চবৰে বেলেগ-বেলেগ চিন্তা ভাবনা দিয়াচোন।
উম হম।
শুধাৰ কৰা কিবা কিবি বা কাগজ পেনৰ কাম দিনটো মানে। ইমানো মানে মানে নিজৰ মূৰটোত মানে ইমানো মানে মই প্ৰেছাৰ দিব নোৱাৰো।
উম।
সেইকাৰণে ভাবিছো মানে যি কৰিম ব্যৱসায় কৰিলেও কৰিম লাগিলে চাকৰিৰ লগত মানে মোৰ ইমান এটা সংযোগ নাই চাই লও মোৰ মন টো মানে ইমান তেনেকে নাই সেইটো যি হয় বাৰু। বাকী তুমি এতিয়া কি কৰি আছা?
মইতো এতিয়াতো মই পঢ়িহে আছো।
তুমি কিবা কৰিম বুলি ভাবিছা নেকি? পঢ়াৰ লগে লগে ধৰা।
এ সেইটোয়ে মানে মই পঢ়ি আছো ন মই দাদাই মানে চালে যে কি কয় পঢ়িও আছ তোৰ হাত খৰচৰ কাৰণে তোকতো লাগে। মাক বাপেকক নো কিমান খুজিবি তই।
সেইটো হয় বাৰু সেইটো কথা।
উম। সেইটো মানে সেইটোৱে ক'লে দাদাই যে মই এটা কামত সোমাই দি আছো, মই যত কৰো তাতে কৰিবি।
অ।
অ, তাতে তোৰ মানে ভালকে কৰ আৰু। বেছি মানে ঝাই যেমেলা নাই।
হু এ মানে টোত নে কি?
উম, এল এন ডি ফাইনেনচত।
তুমি চোৱা আৰু তো কৰিব মানে পইচা ইনকাম কৰাৰ মানে ৰাস্তাটো আৰু আছে। কাৰণ এতিয়া ধৰা এইবিলাক আছে। তোমাৰ ব্যৱসায় কৰিব পাৰা। যদি তোমাৰ মানে মনে কয় যে তুমি কাৰো তলতীয়া চলিব নালাগে বা নিজৰ মতে ব্যৱসায় এটা কৰি পেলাই হ'লেও বেছি পইচা ধৰা তোমাক এনেকে অ ইমান ৰ চাকৰি কৰি মানে নিজকে বিজি ৰাখাতকে ধৰা ব্যৱসায় কৰি মানে নিজৰ মন মৰজি কৰিবলে বা যি ক যত যোৱা নিজৰ মৰ্জি ধৰা ব্যৱসায় কৰিলে। জানাই আৰু ব্যৱসায় তেনেকুৱা কাৰণ তোমাৰ মন গলে তুমি গ'লা বা কৰিলা। নকৰিলে নাই এনেকুৱা মানে ধৰা। নিজৰ এটা মানে ধৰা চবৰে চিন্তা ভাৱনা বেলেগ ন।
উম হুম।
সেইটো কাৰণে তুমি মানে ময়ো ভাবি আছিলো তেনেকুৱা এটা ব্যৱসায় কৰিম। মানে ধৰা মই অনলাইনৰ যোগেদি এনেকুৱা কৰি আছিলো মানে।
উম।
কাৰণ এতিয়া চোৱা মোৰ, মোৰ মানে অলপ এনেকুৱা কিছুমান মানে ধৰা। আইডিয়া মোৰ মনত আছে। যিবিলাক মানে মই কৰিম বুলি ভাবি আছো। কিন্তু অকলশৰে কৰিবলৈ অকমান কঠিন হয়।
কঠিন হয়, কঠিন হয়।
মানে সেইবাবে ভাবিলো বন্ধু তোমাৰ লগতে মিলি পেলাই কিবা এটা কৰো। যদি তুমিও কৰা।
অ, মই কৰিম যদি
অ কাৰণটো চোৱা। দুইজনে মানে যোনটো কথা ভাবি মই মানে ভাবি আছো এতিয়া এইবিলাকত মানে অনলাইন যোন বিলাক ধৰা চোৱা এতিয়া ইউটিবত বা যি হক কন্টেন্ট ক্ৰিয়েচন মানে এই বিলাকতো মানে বহুত পইচা, আজিকালি চাব পাৰা তুমি বহুতে মানে তেনেকে পইচা ইনকাম কৰি আছে হয়নে?
এই ইনকাম মানে ইমান কোটি-কোটি পইছা ইমান মানুহে ঘৰৰ ওপৰত ঘৰ, গাড়ীৰ ওপৰত গাড়ী কিনি আছে কণ্টেন ক্ৰিয়েচন কৰি।
সেইটোৱেটো, সেইটোৱেটো। বহুত মই তেনেকুৱা পাইও থাকো আৰু তোমাৰ গ্ৰাফিক ডিজাইনিং আৰু এই ভিডিঅ' এডিট এইবিলাকতো মানে বহুত তোমাৰ ধৰা পিছলে মানে বহুত সহায় হয় আৰু। মানে তোমাৰ কিবা এটা ধৰা চাওতে কিবা তুমি পইচা ইনকাম কৰিবা সৰু সৰুকে, হয়নে?
উম-উম-উম। কিন্তু ভয়, ভয় কি লাগে কোৱাচোন?
বা
কি কয় তুমি ধৰা ভিডিঅ' এডিটিং শিকিলা। বা গ্ৰাফিক ডিজাইনিঙে শিকিলা তুমি। সেয়া মানে পিছত গৈ পেলাই মানে এ আই মানে যুগ চলি আছে ন। পিছত গৈ পেলাই লাগে কি মানে এয়া মানে অদৰকাৰী হৈ যাব নেকি? মানুহে মানে এইবোৰ বস্তু। শিকা কেলেকে এ আই এ মানে কৰিব পাৰিব ন তেতিয়া।
মানে আমি ইমানটা মানে নিজৰ ব্ৰেইনক মানে ষ্টেচ নিদো। আমি পৰাপক্ষত মানে এ আইৰ যোগেদি আমি এইবিলাক কৰিবলে চেষ্টা কৰিম। যোনবিলাক মানে ধৰা তোমাৰ বেনাৰ-চেনাৰ বিলাক হওঁক বা কিবা ডিজাইন কৰা যোনটো এ আইৰ যোগেদি কৰিম মানে। ধৰা আমাৰ ফিফটি পাৰ্চেন্ট ইউজ হ'ব আৰু পঞ্চাছ শতাংশ আমাৰ ইউজ হল পঞ্চাছ শতাংশ। এইফালৰ পৰা এ আই
এ আই ইউজফুল।
ধৰা তুমি সেই ফালৰ পৰা আমি এ আইৰ পৰা জ্ঞানো কেইটামান লৈ ল'ম যাতে আমি যেনেকে মানে ইমানো যাতে কষ্ট নকৰাকে যাতে আমাৰ মানে কামটো আগবঢ়াই নিব পাৰো, হয় নে?
উম-হু-হু।
সেইটো কৰিলে ভাল হ'ব আৰু ধৰা তোমাৰ এনেকুৱা এটাও সুবিধা আছে যোনবিলাক আজি-কালি ধৰা অনলাইনত কিবা বস্তু ধৰা তুমি যেনেকে ৱেবচাইট নিজে বনাই পেলাই তুমি ধৰা কিছুমান বস্তু ধৰা বিক্ৰী কৰিবা হয়নে? অনলাইনৰ যোগেদি তুমি তুমি ধৰা কৰিলা। মানে এনেকুৱা ধৰা আমি আজি-কালি পাই আছো কলৰ চিপছ বিলাক যেনেকে। বনাই বনাই অনলাইনৰ যোগেদি তুমি অৰ্ডাৰ দিলা বা ধৰা কিবা চাবোনেই হ'ল ধৰা। অন-অনলাইনত তোমাৰ ৱেবচাইটত গ'লা তাতে গৈ পেলাই অৰ্ডাৰ কৰিব যেনে পাৰি ন?
উম, হুম।
তেনেকেই মানে নিজে মই সেইটো ভাবি আছিলো। তেনেকে আমি মানে কিবা এটা বস্তু এটা এনেকুৱা কৰো। যাতে আমি অনলাইনত সেইটো বস্তু এক্সট্ৰাকে নিজৰ ৱেবচাইট বনাই আমি মানে সেইটো বস্তু মানে তোমাৰ বিক্ৰী কৰিব পাৰো। সেইটো কৰিম বুলি মানে মই ভাবিছো। কিন্তু সেইটোৰ মানে মই ভালেই ভাবিছো নে বেয়া ভাবিছো বা সেইটোত কি এনেকুৱা কাম কৰিলে অলপ বেছি ভাল হ'ব? তুমি সেইটো অলপ মতামত দিয়াচোন যদি মানে অলপ এইবিলাকৰ ওপৰত জ্ঞান আছে।
অ, মই মানে ভাবিছো কি কোৱাচোন। তুমি যি ভাবিছা সেইটো তুমি ভালেই ভাবিছা। নিজৰ ৱেবচাইট বনাই পেলাই চাবোন বা চিপছৰ তোমাৰ মানে ব্যৱসায় কৰা। আমি মানে ঘৰে ঘৰে গৈ পেলাইটো আৰু আমিতো মানুহক জনাব নোৱাৰিম যে কয় আম-আমি আমি এটা ৱেবচাইট খুলিছো। আপুনি আমাৰ ৱেবচাইটে দি পেলাই আপুনি অৰ্ডাৰ কৰিব পাৰিব। সেইটোতো বহুত কষ্ট
সেইটোতো বাৰু সেইটো কৰিব পাৰা যায়। কিন্তু মানে এইটো চাব গ'লে মানে একো চাকচ চেচ নাই এইটোত একো মানে কৰিব নোৱাৰা।
নাই, নাই। তাৰ কাৰণে মই ভাবিছো যে ফেচবুক নহলে তোমাৰ ইনষ্টাত মানে পেজ এটা খুলি পেলাই তাত মানে ধৰা এড এটা মানে দি দিলো মানে ধৰা যে এনেকে এনেকে আমি এটা ৱেবছাইট খুলিছো যৰ পৰা আপুনি হম মেড চিপছ বা হম মেড চাবোন এটা আপুনি অৰ্ডাৰ কৰিব পাৰিব। বা কিবা ডিচকাউন্ট থাকিব।
অ, আৰু এইবিলাকত তোমাৰ হেৰিও কৰিব পাৰি। ধৰা কুপন চিষ্টেম কৰি দিব বা ধৰা তুমি দু পেকেট অ দুপেকেট যাতে চিপছ ললে আৰু এপেকেট ধৰা তোমাৰ থাকে তেনেকোৱা চিষ্টেমত কৰিলে প্ৰথমতে আমাৰ মাৰ্কেটিংটো মেইন।
মাৰ্কেটিংটো মেইন, হয়। ঠিক কৈছা তুমি। উম, ধৰা বাই ওৱান গেট ওৱান ফ্ৰী। বাই ওৱান গেট টু ফ্ৰী তেনেকে অফাৰ দিলো আমি।
অহ। আমি যেতিয়া প্ৰথমতে নিজৰটো আগবঢ়াম। তাৰ পিছত লাহ লাহে-লাহে আমাৰ যেতিয়া চব মানুহে গম পাব ল'ব যে এইটো ভাল এটা বস্তু। হয়, এইটো হোমমেড যোনটো মানে ঘৰুৱা পদ্ধতিৰে যোনটো বনোৱা হয়। সেইটো টেষ্টটো বেলেগ। বা এইটোত ধৰা আমি হাইজিন এইবিলাক মেই যোনবিলাক আমাৰ ভিডিঅ' হওক বা বনোৱাৰ মে যেনেকা যি বনাইছো আমি মানে সেইবিলাকৰ ধৰা পাৰ্ট পাৰ্টকে আমি যদি ভিডিঅ' আপলো আপলোড কৰি পেলাই তেনেকে কৰিবলে চেষ্টা কৰো আমি। কিন্তু ভালে মানে এটা মই যি ভাবিছো বা আৰু যি মানে তোমাৰ পজিটিভ ভাইবছ আহিছে তোমাৰ। ধৰা মানে বেয়া নহ'ব এইটো।
বেয়া নহব সেইটো আৰু আজিকালি সেয়ে চলি আছে ন। মাৰ্কেটত, বহুত মানুহে এতিয়া অনলাইনৰ যোগে দি পেলাই বহুত মানে সৰু সৰু মানে ব্ৰেন মানে বহুত মানে ডাঙৰ হৈ গৈছে মানুহৰ কাৰণে আৰু সেয়া মানে চছি চছিয়েলমিডিয়া ইউজ কৰি পেলাই বা এ আই ইউজ কৰি পেলাই তেনেকে মানে সৰুৰ পৰাই ডাঙৰ হৈ মানুহক কষ্ট কৰিছে। কিন্তু মানে সিহঁতৰ কষ্টৰ মানে ফল মানে আহিছে মানে। বুজি পাইছা?
উম, গম পাইছো। আৰু তোমাৰ এনেকুৱা বহুত ব্ৰেণ্ডো আছে বাৰু। হেৰি ধৰা কয় আচাৰৰো কিবা পাইছো মই। অ
অ, যেনেকে ধৰা এটা ৰিচেণ্টলি মানে বুজি পাইছা? কাপোৰ এটা ব্ৰেণ্ড আছে তোমাৰ ধৰা দুটা, তিনিটা। এটা ধৰা বংকাৰছ এটা ধৰা স্নিছ। সেয়া মানে তোমাৰ মানে হেনতৰ মানে মই মানে পডকাষ্ট চাইছো ন। পডকাষ্টত কৈছিলে যে আমি এনেকেতো আমাৰতো মা বা দেউতাৰটো তেনেকে পইচা নাছিলে। আমি এই সৰু-সৰু প্লে ষ্টাৰ্ট কৰি কৰি প্রথমে এটা কাষ্টমাৰ, তাৰ পিছত গৈ পেলাই দুটা কাষ্টমাৰ। কাষ্টমাৰ কেইটায়ে আমাৰ প্রডাক ভাল পালে? আৰু প্ৰডাকৰ কোৱালিটি ভাল আৰু কম দামতে পায়। সেইটো বুলি মানে লাহে-লাহে-লাহে-লাহে মানে গ্র কৰিলে। গ্র কৰা পিছত এতিয়া মানে আমাৰ মানে কোম্পানীটো এইটো মানে ষ্টেজত আছে মানে।
মানে আন এটা এতিয়া দেখিছে একেলগে লাহে-লাহে এতিয়া সেইটোৱে।
উম।
চাব গ'লে এতিয়াতো ডাইৰেক্ট কোনো আহিব নোৱাৰে। ডাইৰেক্টটো লাহে-লাহে এতিয়াটো প্ৰথমতে কোনো আগবাঢ়িব নোৱাৰে, হয় নাই?
নাই নাই।
তুমি যি আৰম্ভ কৰিবা লাহে লাহে আৰু কষ্টৰ সঁচা কথা কিন্তু ঠিক কথা কৈ কষ্ট নকৰিলে যিমানে যিমানে তুমি পইচা দিয়া খিলে কিন্তু সেইটো কেতিয়াও কেতিয়াও মানে তোমাৰ লাইফত উন্নতি
ওহু নহ'ব।
এতিয়া আমি যিটো ভাবিছো কৰিব লাগিব। তুমি মোক কোৱাচোন এতিয়া। এইটো কি ক'ম তোমাৰ মানে তোমাৰ মনৰ ভাবটো কোৱাচোন মোক।
মতভাবটো আমি এইটো সোনকালে আৰম্ভটো দিও নেকি। বুজি পাইছা? নহলে যিমান আমি ক'ম যে কাইলে কৰিম বা পৰহি কৰিম সিমান মানে আগবাঢি বাঢ়ি মানে গৈ থাকিব মানে আৰু কৰাই নহব। সেইটো কাৰণে মানে জল্দি চে জল্দি ষ্টাৰ্ট কৰি দিওঁ নেকি আমি? সৰু-সৰু মানে সৰু-সৰু ষ্টেপ পেলাই আমি ষ্টার্ট কৰো। একেবাৰে মানে এদিনতে মানে চব মানে কৰি নেপেলাও। ধৰা আজি ধৰা ৱেবচাইট বনালো। ত কাইলে ধৰা ইনষ্টাগ্রামৰ পেজ এটা বনালো। পৰহি ধৰা চবকে মানে চিনাক